শুনিছা
অহ শুনিছোঁ কোৱা
ব্যস্ত আছিলা নেকি?
নাই এনেই বহিছিলো ৰবা
অহ চাহ পানী খালা?
উম খালো। তুমি?
অ ময়ো খালোৱে ৰবা
অ
কলেজ গৈ আছা না নাই পাছে বাৰু?
অহ গৈ আছো ৰ'বা এই নতুন নতুন আৰু
অহ নতুন নতুন গৈতো নতুন নতুন বন্ধু বনাইছা চাগে
অ এনেই দুই এজন বনাইছো আৰু ইমানো নাই। আগৰ দৰে, মানে স্কুলৰ দৰে
অ এনেই এ বন্ধুবোৰৰ লগত তোমাৰ কথা চথা পাতি কেনে কেনেকুৱা লাগিলে
উম ভালো আৰু বেয়াও মানে ক'ব পাৰী আৰু কাৰণ এতিয়া চাবা ভালকে চিনিয়ে নেপাওঁ কোন কেনেকুৱা ত মানে অকমান যিহেতু ভয় লাগেই দিয়া চোন কোন বা কেনেকুৱা হয় ত যিখিনি মাতা মাতি আছে সেইখিনি ভালে লাগিছে
অ ঠিকে আছে, অ নতুন বন্ধু বনালেহে পিছলৈ আৰু নতুন নতুন যেতিয়া তুমি বন্ধু বনবা তোমাৰ আৰু মানে এ যেতিয়া তোমাৰ পঢ়া শুনা বোৰ ভাল লাগিব শ্ৰেণীকোঠাত তোমাৰ পঢ়িব মন যাব যেতিয়া তোমাৰ নতুন নতুন বন্ধু বনাব ন।
অ সেইটোয়ে ৰবা কিন্তু এতিয়া। ভালো লাগে, বেয়াও লাগে মানে এতিয়া মোৰ এটা ভাবিছোঁ আৰু মানে মোৰ জোন কিজন স্কুলৰ লগ আছিল, বেছিভাগ আমাৰ একেখন কলেজতে লৈ। ত ইমান এটা মানে সেই নাই আৰু যে একদম বেয়া লাগিব ফাচ কলেজ যাই পেলাই এনেকুৱা হোৱা নাই আৰু
অ এইটো খুব ভাল কথা দেই যে তোমালোকে একেলগে এখন কলেজতে আৰু নাম লৈছা কিন্তু মোৰ হেইটো আৰু অলপ বেলেগ ৰবা, মানে মই এ পত প্ৰথম টো টেনলৈকে এখন কলেজতে পঢ়িলো, এতিয়া আৰু মই গোটেই বোৰে মানে বেলেগ বেলেগ বেলেগ এ ষ্টিম লৈ ললে বেলেগ বেলেগ হেৰিত লৈ বেলেগ বেলেগ কলেজত লৈ ললে মই এতিয়া মানে অকলশৰীয়া হৈ গলো ন মই এতিয়া নতুন লগ বনাই ইমান এটা মানে ভালে নালাগে, কলেজ যাবই মন নাযায় মোৰ আক।
অ সেইটোয়েটো মানে এনেকুৱাই হয়, মই বহুতৰ পৰা শুনিছিলো মোৰো ভাজ বহুত ভয় ভয় লাগিছিল যদি মোৰ লগতো এনেকুৱা হয় কিন্তু যেতিয়া গম পালো আৰু গোটেই কেইজন একে লগতে জাম যাম ত মানে যিমান হলে ভয়তো কমি গল আৰু ফাছ দিনা যেতিয়া মই ক জোৰমানে সেইটো শ্ৰেণীকোঠাটোত সোমাইছিলো খুব ভয় লাগিছিল যে কি হব কি নহব কিন্তু যেতিয়া ইহঁতক লগৰ কেইজনক দেখা পালো তেতিয়াহে মনটো অকমান শান্তি লাগিছিল কাৰণ জানাই তো বন্ধুত্বৰ মানে কিমান এটা গভীৰ সম্প সম্পৰ্ক ক'ব গ'লে ঘৰৰ পিছত ঘৰৰ মা দেউতাৰ পিছত আমাৰ লগৰ কেইজনে কাৰণ লগৰ কেইজন নহলে মানে থাকিব নোৱাৰিও দিয়াচোন মানে, তেওঁলোক আমাৰ কাৰণে বহু বহুত গুৰুত্বপূৰ্ণ আৰু আমাৰ জীৱনৰ বাবে আৰু কিছুমান কথা চবকে ক'বই নোৱাৰি সেইবিলাক যাই পিনে লগৰ কেইটাৰ লগতে কথা পাতিব পাৰি আৰু
হয় হয় ঠিকেই কলা আৰু তোৰ চাব গলে এনেকুৱা যে স্কুলীয়া জীৱনত বন্ধুত্বৰ গুৰুত্ব বেছি অনুভৱ কৰা যায়, কাৰণ স্কুলীয়া জীৱনত একেলগে পঢ়া শুনা বা খেল ধেমালি কৰা, ভ্ৰমণ কৰা আৰু অভিঘাতে বন্ধুক অধিক মজবুত কৰি তোলে। জাবা চাবা এতিয়া আমি স্কুল জীৱনত একেলগে টিফিন খাইছিলো বা একেলগে আমি জিৰণি টাইমত কথা পাতিছিলো লগ হৈ বহি চবে মিলি জুলি এতিয়া আৰু কলেজ কলেজৰ জীৱনত আমাৰ ইমান হেৰি নাই আৰু মানে এতিয়া ধৰা আমাৰ জিৰণি টাইম দিলেও আমি চবে নিজৰ মোবাইল ফোন টোতে ব্যস্ত হৈ পোৰো, কাইও আৰু লগত এনেকৈ কথা চঠা নাপাতো সেয়ে ইমান ভাল ভাল নালাগে আৰু স্কুল কলেজীয়া জীৱনতটো ইমান স্কুলীয়া জীৱনটোৰ বন্ধুত্ববোৰৰ লগত ভাল লাগিছিলে।
অ সেইটোয়ে তো স্কুলৰ মানে স্কুলৰ লগ বিলাক যোনবিলাক আছিল ন ইমান ভাল আছিল কাৰণ সেইখিনি টাইমত আমাৰ স্বাৰ্থ নাছিল ন, আমি বুজিয়ে নাপাইছিলো স্বাৰ্থ কি নিস্বাৰ্থ কি মানে যাষ্ট লগ হব লাগে খেলা ধূলা কৰিব লাগে। পঢ়িব লাগে একেলগে খাব লাগে, সেনেকুৱাই আছিল। এতিয়া যিমানে ডাঙৰ হৈ আহিছো চবৰে এটা নিজৰ নিজৰ স্বাৰ্থ আহি গৈছে দিয়াচোন যে ইয়াৰ লগত থাকিলে থাকিলেনো মোৰ কি লাভ হব, ইয়াৰ লগত থাকিলেহে মোৰ লাভ হব এনেকুৱা টাইপ আৰু, ত সেইকাৰণে মানে স্কুল লাইফ তুজে বেষ্ট বুলি কয়, সেইকাৰণে কয় আৰু মানে স্কুলৰ দৰে বন্ধুত্ব ক'তো হবই নোৱাৰে ত' সেইকাৰণে মোৰ মোৰ এতিয়া মোৰ সেইটোয়ে ভাল হৈছে যে মই স্কুলৰ কেইজনকে লগ পাইছো আৰু
হয় হয় এই তেনেকুৱা ভাল লাগে ন যে আমি স্কুলৰ বন্ধু বোৰৰ লগতে আৰু আমি, এই কলেজৰ জীৱনতো আমি বে- একেলগে সময়বোৰ খটিয়া- খটুৱাব পাৰোঁ, কিন তু এনেকুৱা মানে গো- চবৰে মানে বহুতৰে এ লাইফত নহয় একো। এ যে উম আৰু মই ভাবো যে চাবা যে বন্ধুত্বৰ মূল ভেটিয়ে হৈছে বিশ্বাস, চাবা হা। যে বহুত বন্ধুৱে এনেকুৱা থাকে, এতিয়া ধৰা এ মোৰ বিষয়ে মোৰ লগতো ভালে আছে ধৰা আৰু চাবা যে বেলেগৰ ওচৰত মোৰ বিষয়ে বেয়া-বেয়াকে কৈ ছে। বহুতো এনেকুৱা বিশ্বাসৰ কথা আহি পৰে। আজিকালিটো আৰু চাবা যে, কাকো বিশ্বাস কৰি একো কথা কবয়ে ন নোৱাৰি। আৰু তুমি ধৰা, এতিয়া বিশ্বাস কৰি বহুতো তোমাৰ মনৰ কথাবোৰ এজনক কলা, সি আকৌ গৈ পি পিনে বেলেগ এজনক কৈ দিব। বেলেগজনে আৰু বেলেগক ক'ব, সেনেকুৱাই মানে বিয়পি কৰে ক থাবোৰ। সেয়েহে আজিকালিতো বন্ধুত্ববোৰকো- বন্ধুবোৰক বিশ্বাস কৰিবও নোৱাৰি আজিকালি।
সেইটোৱেতো। তুমি ঠিকে কৈছা, কাৰণ চবকে বিশ্বাস কৰিবই নোৱাৰি যে সেইকাৰণেতো মই যে কলো ভয় লাগে আৰু, কাৰণ অ' মানে কাকনো বিশ্বাস কৰিম যদি মই কিবা এটা কও, যাই পেলাই কাৰোবাক কৈ দিয়ে, কি হ'ব মোৰ? তেনেকুৱা টাইপ এটা মন আহি যায় নহয়। এতিয়া বিশ্বাস কৰিব যাক পাৰিছোঁ, মানে যে মোৰ এইজনক মই একদম বিশ্বাস কৰোঁ, এইজনৰ লগত মই মোৰ গোটে কথা পাতিম, মোৰ ঘৰৰ হওঁক, মোৰ নিজৰ জীৱন ৰ ওপৰত হয়, মই চব পাতিম আৰু। সেনেকুৱা হ'লে ভাল। কিন্তু এতিয়া যদি বিশ্বাসে নাথাকে তো বন্ধুত্বক মই বন্ধুত্ব বুলিও নাভাবোঁ। আৰু চাবাচোন কেতিয়াবা আমাৰ কেনেকুৱা হয় মই যে ক'লো এতিয়া, মোৰ স্কুলত বেছিভাগ লগে অ' তাতে লৈছে একেলগে মোৰ লগতে কলেজত। কিন্তু কেইজন মানেতো লোৱা নাই নহয় যোন, মোৰ সঁচা ক'ব গ'লে মোৰ এ দম যোনকেইজনী ভাল আছিল আৰু, তিনিজনী, সিহঁতে নাই লোৱা। কিন্তু বাকী কেইজন মানে লৈছে। তো সেইটো ভালে হৈছে। কিন্তু মানে যিমান হ'লেও মোৰ একদম ভাল লগৰকেজনীতো লোৱা নাই। এতিয়া মই সিহঁতক ধৰা, অ' লগে নাপাওঁ। মাহত এবাৰ বা দুবাৰ সেনে কে লগ পাতো। উম আমাৰ মানে এতিয়া এনেকুৱা হৈছে যে, লগ পালেও এনেকুৱা নালাগে আৰু যে আ মি এমাহ-দুমাহ মুৰৰ পিছত লগ পাই আছোঁ বা কথা পাতি আছোঁ। আমাৰ এনেকুৱাই লাগে সিদিনাই কলেজত অ'- স স্কুলত একেলগে আছিলোঁ, স্কুলত কথা পাতিছিলোঁ খাইছিলোঁ, খেলিছিলোঁ। তো মানে এনে কাৰণ ইমান দিনৰ মূৰতো যদি লগ পাই পেলাই একেলগে থকা যেন লাগে, তো সেইটো টো মানে এটা- কিমান এটা গভীৰ বন্ধুত্ব হব লাগিব, তুমি ভাবাচোন?
হয় দিয়া। ঠিকে কলা। অ' বহুতো এনেকুৱা অ'- অ'- বন্ধুত্বৰ সৈত কে ন' বন্ধুবোৰৰ বন্ধুত্ব থাকে, যোনবোৰৰ মানে বছৰ - বছৰ ধৰি যদি দেখা নাপায়, একো কথা-বতৰা নাথাকে। তথাপিতো ইহঁতে যদি এদিন হ'লেও লগ পাই যায়, ইহঁতৰ মানে মনত এনেকুৱা নালাগেই যে এইটো বন্ধুত্ব আমি ইমান বছৰ ধৰি কথা পতা নাছিলোঁ। দেখা নাছিলে, এনেকুৱা নালাগে। মনতো আমাৰ এনেকুৱাই লাগে যে, আমি আজিয়ে কথা পাতি আছিলোঁ। এ অলপতে- অলপ আগতে কথা পাতি আছিলোঁ। এনেকুৱাই হৈ থাকে আমাৰ মনবোৰ। আৰু যে চাবা যে উম, আগতেতো বহুত এনেকুৱা আছিল ন', আমি স্কু- স্কুলৰ পৰা আহিয়ে কাপোৰ খুলি উঠি, আমি ভাত পৰ্যন্ত- আমি আনকি ভাতবোৰো নাখাওঁ। ভাত নাখাকৈয়ে আমি খি আৰু এইয়া স্কুলৰ লগবোৰৰ লগতে খেলিব গৈছিলোঁ, গধূলি একদম ঘূৰি আহিছিলোঁ খেলি-ধূলি। আহিকেনে অলপ পঢ়ি, শুনি, আৰু ৰাতিপুৱা আমি এ- ৰাতি পুৱা উঠি কিনে আৰু স্কুল গৈ আৰু ছেম সেই এ- এ লগবোৰকে লগ পাইছিলোঁ, সিহঁতৰ লগতে কথা পাতিছিলোঁ। কিন্তু এতিয়া আৰু চাবা যে, অ' কলেজ জীৱনত আমাৰ যেনে একেই লগো নাথাকে। আজি যদি তুমি এইজনক দেখিছা তে পি- পিছদিনা আকৌ বেলেগ এজনক দেখিবা। কাৰণ সেইজনে নাহিবয়ে। মানে আজিকালি কলিয়া- অ' কল- কলেজ জীৱনৰ এনেকুৱা হৈছে যে একোতো সিহঁতে নাহে। আৰু একো লগ-বন্ধুবোৰৰ লগত একো ভালে নাথাকে। এনেকুৱা আৰু স্কুলীয়া জীৱনত আমাৰ বন্ধুত্ব বোৰৰ এ- মজাই বেলেগ আছিলে ন'?
উম! সেইটোৱেতো। ত মানে এতিয়া আমাৰ এনেকোৱা হৈছে স্কুলৰ লগ বিলাক যদি আছে আছে ভালে কলেজত ইমান ভাল নালাগে আৰু মই যিহেতু এতিয়া পিছত নাজানো দেিয়াচোন এতিয়া নতুন নতুন এতিয়া ধৰিব নোৱাৰো কোন কেনেকোৱাত অকমান ভয় লাগে আৰু আৰু আজিকালিতো জানাই সামাজিক মাধ্যমত কিমান মানে এনেকোৱা লগৰ ব নোৱা হয় ত' আমি সেইবিলাককো জল্দি বিশ্বাস কৰিব নালাগে দিয়াচোন কাৰণ আমিতো তেওঁলোকক কেতিয়াও মানে আহ আহ মানে সন্মুখা সন্মুখী লগ পোৱা নাই ন ত সিহঁতে বা কি ভাবে কি নাভাবে আমিতো সেইবিলাক নাজানো ত ইমান পতককে বিশ্বাস কৰিব নালাগে আৰু
হয় হয় ঠিকে কলা অ যেনেকোৱা এ সামাজিক মাধ্যমৰ দ যোগেদিয়ো বহু বহুতে আজিকালি বন্ধুত্ব বনাই কিন্তু সেইবোৰ বন্ধুত্বৰ বহুতৰ কাম নিদিয়ে চাবা যে মানে ধৰা এশ শতাংশ ভিতৰত এ শতাং এক শতাংশ মানে কাম দিব আৰু যে এ এনেকোৱা বন্ধুও মই দেখিছো যে বহুতো শুনিছো মানে অনলাইনৰ বন্ধুবোৰে এনেকোৱা বহুতো এনেকোৱা বন্ধুত্ব বোৰ কৰে কৰি উঠি এদিন ধৰা মাজতে এ কৰিব লগ লগ কৰিম বুলি কৈ ধৰা পিছদিনা আকৌ আহ সিহঁতেও লগ চগ কৰি বহুতো প্লেনিং এ কৰি কেনে মানে লকজনৰ পৰা মে পইচাৰ বাবে এ মাৰি দিয়ে বা পইচা পইচা লুতে, পইচা লয়, এনেকোৱা বহুতো মই বন্ধুত্ব দে খিছো অনলাইনৰ যোগেদি পোৱা
মইয়ো বহুত শুনিছো এইবিলাক ত সেইকাৰণে আমি পতকে কাকো বিশ্বাস কৰিবই নালাগে যোনবোৰ আমাৰ ভাল লগৰ বা আমি তেওঁলোকক ভালকে চিনি পাও সেইবিলৰ লগতে আমি ভালদৰে থাকিব লাগে এনেকোৱা নহয় যে নতুন নতুন বনালো বুলি যে আমি পুৰণা কিজনক পাহৰি গলো এনেকোৱা বহু বহুত মানুহ আছে দিয়াচোন যে কোনোবাৰ লগত যদি নতুন নতুন এনেকোৱা বন্ধুত্ব কৰিলে ত পুৰণা বিলাকক মানে অক ইমান কম গুৰুত্ব দিয়া হৈ যে ত এইটো মোৰ মতে কৰিব নালাগে কাৰণ তুমি যাক আগৰ পৰা পাইছা আগৰ পৰা হে কৰিছা তাৰ লগত ভালে থাকিব লাগে নতুন যিমানে নাহক পুৰণা জোৰনৰ মূল্য সদায় বেছি কথাষাৰটো আছে
হয় হয় মইয়ো এইটোয়ে ভাবো দিয়া তোমাৰ কথা হাৰে যে তুমি হলা আমি যিমান নতুন নতুন বন্ধুত পালেও পুৰণা বন্ধু বোৰক আমি কেতিয়াও পাহৰিব নালাগে নালাগে কাৰণ বন্ধু বোৰে আমাৰ জীৱনত এক অমূল্য উপহাৰ ন, আহ সিহঁতৰ পৰা আমি মৰম পাওঁ বিশ্বাসো পাওঁ। কেতিয়াবা আমি দুখো পাওঁ এনেকোৱাই আমি এনেকোৱাই মিলি জুলিয়ে আমাৰ বন্ধুত্বটো বহুত ভাল ৰাখিব লাগে আমি সেয়েহে আমি এ বন্ধুসকলক সন্মান কৰিব লাগে একপিনে চালে
উম! সেইটোয়েতো দিয়া পিছে আজি ৰাখিছোঁ নহলে
অ দিয়া তে আজি ৰাখিছো হ'ব দিয়া উম!